হেল্ল'
হেল্ল' প্ৰো
অ' কোৱা
কি কৰি আছা?
এ গা ধুই পেলাই এতিয়া উঠিছো।
উম।
গা ধুই
গা ধুলি
গা ধুলো তুমি নাহিলা নেকি?
গৈছিলো মই গুচি আহিলো তো।
গ'ম পাইছো গ'ম পাইছো অ'।
উম।
যেতিয়া উঠিছোঁ অথনিৰে পৰা গায়ে ধুই থাকিলো।
উম।
তাই খবৰ-খাতি কেনেকুৱা।
খবৰ-খাতি আছে আৰু তোমাৰ
যেন-তেন নকবা আও উপায় নাই বাকী কাম-বন কেনেকুৱা চলিছে
কাম-বন ঠিকে চলি আছে আও
উম ভাত খালা নাই
ভাত এয়া খালো খাই-বৈ উঠিছো উম তই খালি নাই
নাই-নাই মই আহিছো হে গাটো ধুই খামগে আও মায়ে ফোন কৰিছিলে
উম।
তাৰপিছত ভাত খাব যাব লাগিব এতিয়া মই গৈ আছো ঘৰলৈ খোজকাঢ়ি লাহে-লাহে তাৰ পিচত লাগে আজি এ হৈছে গা ধুই উম ধলো অলপ-অলপ টাইম। বাকি আজি কবাত ওলাই যাবা নেকি?
তাকে যাম বুলি ভাবি আছো।
আহ কালি কৰ'বাত গৈছিলা নে বাৰু তুমি?
কালি মই চেঁচা গৈছিলো চেঁচা
গা ধুবৰ কাৰণে নেকি গা ধুবৰ কাৰণে নেকি অহ
গৈ ভাল লাগিলে লগৰ কেইটামান লগত গৈছিলে
আজি ইয়াতো মোৰ আমাৰ লগৰ এসোপা আজি গা টো ধুলো
হ
তোমাকে ভাল লাগিছিল আও কি কৰিবা উপাই নাই
উম তাপা পঢ়া শুনা
পঢ়া শুনা চলিছে বাও ইমান ভালে কিতাপ কেইখনমান কিনিব আছে কিতাপ কেইখন কিনাৰ পিছত সে আও দুটামান মানে কৰ্চ কমপ্লিট কৰিব পৰা যাব এতিয়া কিতাপ খিনি নাই কাৰণে ধৰা অলপ পঢ়াটো ইমান হোৱা নাই মানে
তোমাৰ তোমাৰ কেইমাহ চলিছে? হা-হা
চলি আছে আৰু চলি আছে আৰু মোবাইলটা পি ডি এফ বোৰ চাই থাকো সেয়াই।
পি ডি এফ মোৰ তাত নাই পাৰা যদি কেইটামান দিবাচোন পি ডি এফ ফেৰ যাব লাগিব তিনটামান বজাত যাম তুমি খোজকাঢ়ি যাবা নেকি? অহ অহ
উম খোজকাঢ়ি যাব।
খোজ কাঢ়ি যাম খোজ কাঢ়ি যাম।
একতাই আহে তেওঁ তিনটা মান বজাত যাবা নেকি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।